শুনিছো
অ কি কি কৰি আছা
কিনো কৰিম আৰু বহি আছো ৰবা ইমান গৰম দিছে বাপৰে
তাকে মই দুফালে দুখন ফেন লগাই লৈছো আৰু ফোনটো পুৰা ৰীল চলাই কিনে বহি আছো আচ্ছা মানে মই ভাবিলো আজি আমি তাকে মই তোমাক ফোন কৰিলো মানে বিশেষ কাৰণত দেই মানে মই ভাবিলো আজি আমি অসমৰ প্ৰধান উৎসৱ বিহুৰ বিষয়ে অলপমান আলোচনা কৰো নেকি তুমি কি ভাবা
অ পাৰি পাৰি ভাল বিষয় এটা বাছি লৈছা দেই আমাৰ বিহু আমাৰ প্ৰধান উৎসৱ হয় আমাৰ অসমৰ আৰু বিহু আমাৰ কৈ ঐতিহ্যপূৰ্ণ আৰু জনপ্ৰিয় উৎসৱ ইৰ ধৰা আমাৰ অসমীয়া জাতিটোৰ এটা পৰিচয় হয় আৰু আমাৰ অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ বাৰু কোৱাচোন তুমি
হয় হয় তুমি একেবাৰে ঠিক কৈছা আচলতে বিহু কেৱল এটা উৎসৱ নহয় আৰু অসমৰ মানুহৰ জীৱন কৃষি জীৱন যাপন যি প্ৰণালী সংস্কৃতি আৰু আমাৰ পৰম্পৰাৰ লগত ই গভীৰ ভাৱে জড়িত কাৰণ বিহুৱে হৈছে এনেকুৱা যে যি যিটো বস্তুত আমি এ যি টো উৎসৱত আমি অসমীয়াসকলে নিজকে অসমীয়া বুলি ক'বলৈ গৌৰৱ বুলি গৌৰৱ অনুভৱ কৰো। কাৰণ বিহু হৈছে মূলতঃ তোমাৰ কৃষিভিত্তিক উৎসৱ কৃষকৰ জীৱনত বিভিন্ন সময়ৰ লগত সংগত কিনে আমাৰ বিহুটেক তোমাৰ তিনিটা ভাগত ভাগ কৰা হৈছে যেনে তোমাৰ ৰঙালী বিহু বিহু বা বহাগ বিহু কঙালী বিহু বা কাতি বিহু আৰু ভোগালী বিহু বা মাঘ বিহু এতিয়া এই বিহু কেইটাৰ ভিতৰত ভিতৰত মোৰ আটাইতকৈ ভাল লগা বিহুতটো হৈছে ৰঙালী বিহু কাৰণ ৰঙালী তুমি নাম শুনিয়ে গম পাইছা ৰঙৰ উৎসৱ ৰঙালী মানে আনন্দ আৰু ৰঙালী বিহু অসমীয়া নৱবৰ্ষৰ আৰম্ভণি বসন্ত ঋতুৰ যেতিয়া আগমন ঘটে সেই সময়তে আমাৰ ৰঙালী বিহু পালন কৰা হয়। সেই সময়ত তোমাৰ গছ গছনি নতুন পাত লগাই নতুন পাত সলায় এনেকুৱা লাগে যে বাপৰে গোটেই দুুনীয়াখন গোটেই পৃথিৱীখন আপোনাৰ যে জীপাল হৈ উঠিছে। সেই সময়খিনিত ইমানে ভাল লাগে আৰু সাধাৰণ এপ্ৰিল মাহত আহ মানে উদযাপন কৰা হয় আমাৰ ৰঙালী বিহু আৰু এই সময়ত প্ৰকৃতি সকলে মই যেনেকে কলো নতুন ৰূপত সজাই উঠে আৰু কৃষকে নতুন আশাৰে মানে খেতিৰ কাম আৰম্ভ কৰে যে অ এইবাৰ আমাৰ আমাৰ মানে খেতিৰ শস্য ভাল হব। এইবাৰ খেতি ভাল হ'ব গতিকে তুমি কি ক'বা বাৰু ইয়াৰ ওপৰত
মানে ধৰা ৰঙালী বিহুৰ বৈশিষ্ট্যৰ ওপৰতে মই বাৰু কবলৈ মানে ইচ্ছা কাৰিছো কাৰণ ধৰা অঁহ ৰঙালী বিহুৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ হল বিহু নৃত্য আৰু বিহু গীত, ডেকা গাভৰুসকলে ঢোল ঢোল, পেঁপা, গগনা আদি মানে বাদ্যযন্ত্ৰৰ সৈতে বিহু নাছে আৰু আনন্দ উল্লেখ উল্লাস কৰে দিয়াচোন। আৰু এই বিহুটোৱে ধৰা আমাৰ তিনিটা বিহুৰ ভিতৰত এই বিহুটোৱে আমাৰ একমাহ এমাহ ধৰি মানে এই বিহুটোৰ মানে আমি আহল উল্লাহ মালহেৰে উদযাপন কৰো, কাৰণ ধৰা এই বি ৰঙালী বিহুৰ প্ৰ প্ৰথম দিনা হ'লটো গৰু বিহু, আৰু কৃষকসকলে গৰুক পুখুৰীত বা নদীলৈ নিকিনে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা এইবিলাক মানে আহ বিভিন্ন ধৰণৰ গীত গাই গাই এই বিহুটো পালন কৰে আৰু তেওঁলোকক বহুত আনন্দ ফূৰ্তিৰে তেওঁলোকক গা ধুৱায়। পুখুৰীলৈ, তাৰ পিছৰ দিনা হ'ল মানুহ বিহু, আৰু মানুহ বিহুতো জানাই আমি হ সৰুৱে ডাঙৰক সেৱা কৰোঁ, ডাঙৰে সৰুক মানে মৰম কৰে আৰু আশীৰ্বাদ দিয়ে আৰু নতুন কাপোৰ পিন্ধাই বা বিহুৱান দিয়ে। এই তাৰপিছত আৰু আমি ওলাই যাওঁ বা লগৰ ঘৰত বিহু বিহু খাবলৈ যাওঁ বা আমাৰ আ আত্নীয় কুটুমৰ ঘৰত বিহু খাবলৈ যাওঁ, যত আমি মানে এই বিহুটো যথেষ্টখিনি আমি উল্ আল্লহ উল্লাহ কৰো বা উল্লহ মাল্লহ কৰি কিনে বিহুটো কটাও, কাৰণ মানে এই বিহুটোৱে এটা এনেকুৱা এনেকুৱা মানে তোমাৰ অ উৎসৱ ক'ব পাৰি য'ত নেকি আমি পৰিয়াল সকলৰ মাজত যিবিলাক অহ মনত ভেদ ভাৱ আছে বা যি মনত যিবিলাক বেয়া ভাৱ আছে এই বিহু বিহু বুলি বোলা এইবিলাক উৎসৱটোৰ মাজেৰে এই এইবিলাক মানে আহ দূৰ হৈ যায় আমাৰ মনৰ পৰা।
হয়।
কাৰণ আহ মানে ধৰা কবলৈ গ'লে আৰু গৰু বিহুৰ বিশেষত্বৰ বিষয়ে মই বাৰু ক'লো। কাৰণ কৃষকৰ জীৱনত গৰুৰ গুৰুত্ব আটাইতকৈ বেছি। সেয়েহে গৰুক গা ধুৱাই যত্ন লয় আৰু সন্মান জনাই এই গৰু বিহুটো পালন কৰে, কাৰণ আহ কৃষকসকলে মানে গৰু বিহু অহ গৰুৰ ধৰা গৰুৰ সহায়তে তেওঁলোকে তেওঁলোকৰ জীৱিকা নিৰ্ব মানে নিৰ্ধাৰণ কৰি থকা বুলি কব পাৰি। কাৰণ তেওঁলোকে খেতি কৰে গুৰুৱে হাল বায়, সেইকাৰণে তেওঁলোকে গৰুক নিজৰ আহ গ গৌ মাতা বুলি কৈ কিনে তেওঁলোকে মানে এই গৰু বিহুটো আৰম্ভ কৰে আৰু। আৰু সাধাৰণতে ভোগালী বিহুৰ মানে ধৰা ভোগালী বিহু বা মাঘ বিহু মূলত ভোগ আৰু আনন্দৰ উৎসৱ হয়। খেতি চপোৱাৰ পিছত মানুহে এই বিহু পালন কৰে, আৰু এই সময়ত মানুহে বিভিন্ন ধৰণৰ পিঠা পনা, লাৰু, জলপান আদি বিভিন্ন খিনি মানে প্ৰস্তুত কৰে। মানে ধৰা পিঠাৰ ভিতৰত নাৰিকলৰ পি পিঠা লাৰিকলৰ আহ তিলৰ তিলৰ পিঠা বা বিভিন্ন ধৰণৰ এনে ধৰণৰ পিঠা বনোৱা হয় বা বা জা জলপান খোৱা হয় দৈ আৰু বৰা চাউলৰ জলপান বিভিন্ন ধৰণৰ আমি এই বিহু দিনা আৰু বিভিন্ন ধৰণৰ খাদ্য আমাৰ প্ৰস্তুত কৰা হয়। আৰু ধৰা মেজি আৰু ভেলাঘৰৰ বিষয়টো আৰু যথেষ্টখিনি তুমি জানাই দিয়াচোন। এনে তুমি কোৱাচোন এই মেজি আৰু ভেলাখনৰ বিষয়ে তুমি মানে কি ক'ব আ গম পোৱা?
হয় ভোগালী বিহুৰ অন্যতম আকৰ্ষণে হৈছে মানে মেজি বা ভেলাঘৰ। তোমাৰ গাঁৱৰ মানুহে বাঁহ খেৰ আদিৰে মানে ভেলাঘৰ সাজে, আৰু বিহুৰ আগদিনাখন উৰুকাৰ নিশা সকলোৱে মিলিকেনে তাত ভোজ ভাত খাউ ৰাতিটো তাতেই কটাই। আমাৰতো তুমি কব নেলাগে ভোগালী বিহু তোমাৰ এশ এসপ্তাহ প্ৰায় এসপ্তাহ দুসপ্তাহ আগৰ পৰাই সৰু সৰু ল'ৰা ছোৱালী দে কা গাভৰু বা গাভৰু সকলে বাৰু মেজি সাজিব নাযায় ডেকা সকলেই যায়। ত ডেকাসকলে কি কৰে যে ৰাতি ৰাতি এইকেইদিন গোটেই কেইদিন তোমাৰ কষ্ট কৰি কিনে তোমাৰ অ ঔ ৰ পৰা তোমাৰ সেই নৰা নৰা আনিব তোমাৰ বাঁহ আনে খেৰ আনে এইবোৰ আনি কিনে আগলি আনে এইবোৰ আনি কিনে ভেলাঘৰ সাজে। আৰু ৰা বিহুৰ আগদিনা উৰুকাখন সকলোৱে মিলি কিনে পইচা উঠাই পইচা উঠাই কিনে ভোজ ভাত খাই ৰাতিটো তাতে শুৱে ৰাতিপুৱা আকৌ অগ্নিদেৱক মেজি জলাই কিনে অগ্নিদেৱক সেৱা কৰিবৰ কাৰণে সেইদিনাখন চব আমি দে কা গাভৰু বোৱাৰী মা দেউতা পৰা সকলোৱে যাওঁ গৈ কিনে সেৱা কৰো। পিছদিনাখন সকলোৱে ৰাতিপুৱা পাঁচটা ছয়টাতে উঠি কিনে মানে সেৱা কৰিব যায় কিমান যে ভাল লাগে। আৰু আচলতে আমাৰ ভোগালীত যিখিনি ভোগ তৈয়াৰ কৰা হয় আমাৰ লাড্ডু, পিঠা তোমাৰ আহ কাৰৈ মা কাৰৈ এই গোটেই খিনি তোমাৰ কি হয় যে অ প্ৰথমতে আমাৰ অগ্নি দেৱকে দিয়া হয় প্ৰথমতে ভেলা ভেলাঘৰতে জ্ব লোৱা হয় ভেলাঘৰতো অৰ্পন কৰা হয় তাৰ পিছতহে আমি মানুহসকলে খাওঁ, অগ্নিদেৱক দিয়াৰ পিছত। গতিকে ভোগালী বিহুতো ভোগৰ উৎসৱ আৰু ভোগালী বিহুতো মোৰ খুবেই ভাল লাগে তাই লগতে তুমি কা তি বিহুৰ বিষয়ে মই অলপ কওঁ যে কাতি বিহুতো আচলতে ভোগালী বিহু বা ৰঙালী বিহুৰ দৰে নহয়। সেইটো হৈছে কঙাল কাতি বিহুক কঙালী বিহু বুলিও কোৱা কঙাল হৈছে যিখিনি সময়ত মানে আমাৰ অ দিন ভাল নাথাকে বা আমাৰ ধৰা অ মানে সমস্যা হয় আমি আৰ্থিক ভাৱে দুৰ্বল হৈ যায় সেইকাৰণে কঙালী বিহু বুলি কোৱা হয় তাক। এই সময়ত তুলনামূলক ভাৱে শান্ত আৰু ধৰ্মীয় পৰিবেশত পালন কৰা হয় এই বিহুটো আৰু সেই সময়ত কৃষকৰ ভঁৰাল প্ৰায় খালী থাকে। সেয়েহে মানুহে কঙালী বিহু বুলি কয়, মই যেনেকে ক'লো তোমাক। আৰু মানুহে সেইদিনাখন তোমাৰ তুলসী তুলসীৰ তলত তুলসী তলৰ মানে গছৰ তলত তোমাৰ হেই তলে মানে চাকি জ্বলাই। খেতি পথাৰত চাকি জ্বলাই আকাশবন্তি জ্বলাই। এইবোৰ চাইটো খুবেই ভাল লাগে, মানে গাঁৱৰ পৰিৱেশটো অতি মোহনীয়া হৈ পৰে তুমি যাবা প্ৰতিঘৰ মানুহৰে খেতি পথাৰত তুমি দেখা পাবা যে আকাশ বন্তি জ্বলি আছে। আকাশখন চায়ে ধুনীয়া লাগে গতিকে কঙালী বিহুতো অলপমান অলপ আমাৰ সমস্যৰ ভিতৰত যায় কাৰণ যিহেতু মানে আমাৰ কৃষকসকলৰ প্ৰায় মানে আ ৰ্থিক ভাৱে তেওঁলোকৰ অনা মানে অনাতনত চলি থাকে দিয়াচোন, আচ্ছা তুমি মোক কোৱা যে বিহুত সময়ত বাৰু অসমীয়া সমাজত কি ভূমিকা পালন কৰে?
মানে বিহু উৎসৱে অসমীয়া সমাজত ধৰা ঐক্য ভা তৃত্ব বোধ আৰু সম্প্ৰীতি বৃদ্ধি কৰে। জাতি ধৰ্ম বৰ্ণ নিবি স সকলোৱে মিলি মানে এই বিহুটো উদযাপন কৰো। এই বিহুৰ সময়ত আমি মানে এ কোনো ধৰণৰ জাতি ধৰ্ম মানে আমি ভাগ কৰি নাথাকো যে তেওঁ এইটো ধৰ্মৰ মানুহে এই বিহুটো পালন কৰিব নোৱাৰিব আমাৰ আমাৰ মানে আমি ধৰা এটা জেগাত নাচি আছো বা আমি বিহু এই বিহু এই মানে আনন্দ উল্লাহে কৰি আছো ত তাৰে মাজত যদি এবাৰ এজন মুছলিম মানুহ আহে বা পাঞ্জাবী মানুহ আহে তেওঁক আমি আমিতো আমি বিহুৰ সময়ত এনে এনেদৰে নকওঁ যে নাই এইটো আমাৰ অসমীয়াৰ উৎসৱ হয় তেওঁলোকে যদি আমাৰ লগত না চিবলৈ আহে, আমিও তেওঁলোকক ধুনীয়াকৈ আকোৱালি লম বা তেওঁ আমাক আমাৰ বিহু নিজৰ যিটো মানে আমাৰ বি পৰমম্পৰাগত বিহু নাচ সেইবিলাক তেওঁলোকক শিক শিকাবলৈ চেষ্টা কৰিম। আমি মানে এই বিহুতৰ সময়ত অসমীয়া মানুহে কোনো ধৰণৰ আহ মানে জাতি ধৰ্ম চাই নাথাকে আৰু। সকলোৱে মিলি ধৰ এই বিহুটোক পালন কৰে তোমাক মই অলপ আগতে যেনেদৰে কলো এই বিহুৱে মানে আমাৰ ধৰা আহ আত্মীয় কুটুমৰ মাজত সম্পৰ্কতো ৰক্ষা কৰি ৰাখে বিভিন্ন বি বিভিন্ন সময়ত মানে আৰু এই বিহুৰ আহ বিহুৰ সেই মাজে দিয়ে আৰু। আৰু ধৰা তুমি যেনেদৰে ক'লা কাতি বিহু বা ভোগালী বিহুৰ যিবিলাক মানে আ বস্তু খিনি বুজাই দিলা আজি কালি মানে এই কাতি বিহু বা ভোগালী বিহু বা যিয়ে হওক, ৰঙালী বিহুৰে হওক। এইবিলাক মানে চহৰত আজিকালি দেখা দেখিবলৈ পোৱা টানেই হৈ গৈছে খুব কমেই মানে। কিছুমান হে মানুহ আছে যিয়ে আজি আজিও চহৰত বৰ্তমান মানে এই অসমীয়াৰ এই- বিহু বোলা সংস্কৃতিটো ৰক্ষা কৰি আহি আছে। বাকী গাঁৱতো এইবিলাক মানে বহুতে অতিকৈ প্ৰচলন দিয়াচোন বা গাঁৱৰ মানুহে- এই এইবিলাক মানে এই সংস্কৃতিটো জীয়াই ৰাখি আছে বুলি ক'ব পাৰি। কিন্তু বৰ্তমান চহৰৰ মানুহৰ যিবিলাক যিমানহে তেওঁলোকৰ যিমান জীৱনখিনি বেষ্ট- ত' তাৰে মাজত তেওঁলোকে এইবিলাক কৰিবলে সময়ে নাপায়। কা কাতি মাহৰ গোটেই মাহতো তেওঁলোকে চাকি জ্বলাবলৈও তেওঁলোকে সময় নাপায়, এনেকুৱা বুলি- কব পাৰি। আৰু আগতে- ধৰা লাৰু লাৰু পিঠাৰ সময় লাৰু পিঠা যেনেকে আমাৰ আইতাহঁতে ঢেঁকীত- আহ গুড়া খুন্দি আনে বা দুই তিন দিনৰ আগৰ পৰাই তেওঁলোকে বি পিঠা পনা বনোৱা বনোৱা আৰম্ভ কৰিছিলে। আজিকালি গাঁৱতো এইবিলাক ইমান খিনি এতিয়ালৈকেও আছে। কিন্তু ধৰা আমাৰ চহৰৰ মানুহবিলাকে পিঠা বনা পিঠা বানাব দূৰৰে কথা, তেওঁলোকে মানে- আহ বিহু কেতিয়াবা আহে বা কেতিয়া গ'ল? এইবিলাকো ভালকে গম নাপায় আজিকালি চহৰত- এনেকুৱা কিছুমান মানুহ আছে। আৰু তেওঁলোকে মানে এ তেওঁলোকে ব্যস্ততাত ইমান- খিনি ব্যস্ততা জীৱনৰ মাজত তেওঁলোকে মানে পিঠা পনা বনাবলৈটো সময় নাই। তেওঁলোকে সেই মানে কি কিনি কিনে খাব মানে খাবলৈকে বেছি ভাল পায়। আৰু তেওঁলোকেতো গাঁৱত- যোৱা সময় নাই। দুই এঘৰে মানুহ আছে যিয়ে আজি এতিয়াও তেওঁলোকৰ মানে এ- ৰান্ধনী ঘৰ বা পাকঘৰত তেওঁলোকে পিঠা পনা বনাই। আৰু এইবিলাকতো আজিকালি আকাশ বন্তি হওক এইবিলাকটো দেখিবলে কমে। অ মানে চহৰততো দেখাই নাপায়, কাৰণ চহৰত তুমি ক'তনো তুমি খেতি পথাৰ দেখা পাবা চহৰত আজিকালি। বা কোনেনো গোটেই চহৰখনত গোটেই মাহ- তু তুলসীৰ তলত নাম ধৰি ধৰি গান নাম ধৰি ধৰি চাকি জ্বলাই থাকিবা, এইবিলাক- টো কমেই হৈছে ন। আৰু ধৰা বিহুৰ লগত অ- জড়িত বিভিন্ন ধৰণৰ খাদ্য যেনে পিঠা, লাৰু, দৈ চিৰা, - সান্দহ, তিল পিঠা, ঘিলা পিঠা আদি বিভিন্ন ধৰণৰ পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰা হয়। আগতে তুমি বিদ্যালয়ত যেতিয়া মই পঢ়িছিলো তেতিয়া বিহুৰ সময়ত মোৰ এঁ যিবিলাক- অসমীয়া ল লগ লগ বান্ধৱী নহয় আৰু তেওঁলোকে মোক কৈছিল বিহুৰ বিহুৰ সময়ত আৰু- যে লাৰু পিঠা লৈ আহিবা, তিলৰ লাৰু লৈ আহিবা, পিঠা লৈ আহিবা বিভিন্ন ধৰণৰ তেওঁলোকেও মানে এইবিলাক- এ এই বস্তুবিলাক খায় ভাল পায় বা আমাৰ সংস্কৃতিটো তেওঁলোকেও মানে আকোৱালি লব বিচাৰে। তুমিটো গমেই পাবা চাগে বাহিৰত- এহ কিমান খিনি বাহিৰৰ মানুহৰ মাজত কিমান খিনি মানে আহ বিহুৰ এহ- প্ৰচলন আছে।
হয়, তুমি একেবাৰে ঠিক কৈছা। আচলতে আমাৰ বিহু বিহু আমাৰ যি এটা অ অমূল্য সম্পদ, - সেই কথাটো তাৰমানে আমাৰ কি হয় যে বিহুৱে আমাৰ পৰম্পৰা সংগীত নৃত্য আৰু সামাজি- যে মূলয়বোধ সদায় ৰাখে, আৰু আমিও বিহুক সেনেকে মূলয় দিব লাগিব আৰু বিহুক- মোৰ মূল উদ্দেশ্য হৈছে তোমাৰ আনন্দৰ ভাগ বতৰা কৰা, প্ৰকৃতি আৰু কৃষিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা। আৰু সমাজত একতা আৰু সম্প্ৰীতি বজাই ৰখা মানে বিহু হৈছে এনেকুৱা এটা উৎসৱ য'ত আমি- সকলোৱে মিলি কিনে আমি উৎসৱ পালন কৰো আমি সৰুৱে ডাঙৰক সেৱা কৰোঁ। ডাঙৰে সৰুক মৰম কৰে বা আশীৰ্বাদ জনাই, গতিকে- অঁ বিহুৰ কাৰ বিহুৰ যোগেদি আমি গোটেইখিনি মিলো আনকি গোটেই সমাজখনে মিলোঁ। গতিকে মোৰ খুব ভাল লাগিল, তুমিও বৰ সুন্দৰকৈ বজাই বুজাই দিলা। আজি আলোচনা কৰি কেনে আমাৰ নিশ্চয় কিবা লাভ হব আমি বহুত কথা শিকিব পাৰিলোঁ। আহা- বোৰ আগলৈ মই কথা পাতিম আজিলৈকে সামৰিছো।
ঠিক আছে আজিলৈ সামৰণ ন'হলে ধন্যবাদ
ঠিক আছে বাৰু দিয়া ধন্যবাদ